অ' ৰহ।
আহ আছু।
অ' পৰীক্ষাৰ কাৰণে পঢ়িছনে?
অ' পঢ়িছো তুমি?
পঢ়িছোঁ দেহ।
অ'
এ হ'ল, হ'ল ত খালি?
অ' খালো দিয়া।
অ' হেৰি নহয় এয়া প্ৰথম, প্ৰথম অধ্যয়টো হ'লনে পঢ়িটো?
প্ৰথম অধ্যায়তটো পঢ়ি হ'ল ন এতিয়া প্ৰথম অধ্যয়ায়টো হ'ল হয়, হয় ম আমাৰ। শিক্ষাগুৰুে দিয়া প্ৰথম অধ্যয়ো হ'ল বাৰু। এতিয়া দুই নম্বৰ অধ ত মোৰ হ'ল তিনি নম্বৰ, চাৰি নম্বৰ ম্বৰ হেইটো মোৰ অলপ মানে তোমাৰ হেৰি দিব আছে।
অ' গ গ্ৰাফ কেইটা মনত ৰৈছে নে? দা হেৰিকেইটা যে
অ' অ' অ' আলুক চিত্ৰ কেইটা মুখস্থ ন হৈছে বাৰু
এনে পচন্দটো দেখিলে লিখিব পাৰিবি
পাৰিম পাৰিম
অ সেইখিনি অকমান মানে ছাৰে দেৰিকে শিকোৱা নাছিল যে বৰ দিগদাৰ হৈছে আমাৰ অ মোবাইলৰ পৰা চাই পঢ়িবলগীয়া হৈছে
অ হয় হয় হয় বাকি খোৱা বোৱা হ'ল নে তোমাৰ
হল হল উ ভাত কিহে খাইছ তই
মই তোমাৰ হেৰি দি খালো এয়া আজি অলপ মানে বেলেগ এটা হেৰি আজি গছৰে তিঁয়হ আছিলে কিয় গোল গোলকে তিয়হ কাটি ললো তাৰ পিছত গছৰে বেঙেনা আছিলে বেঙেনা ফ্ৰাই কৰিলো মায়ে দালি বনাইছিলে আচাৰ আছিলে আমৰ আচাৰ আচাৰ অ অলপ লৈ
তোমাৰত তিয়হ কৰিছে নেকি
তিয়ৰ খেতি কৰে আমাৰ ঘৰত কৰে আৰু
দিবাচোন
হব হব হ'ব আমাৰ তিয় হক খেতি তুম তোমাৰ উ চাৰি পাঁচ বিঘা মাটিত আমাৰ তিয়হৰ খেতিয়ে আছে
বা মই আজিহে গম পাইছো
উম আমাৰ বহুত আমাৰ ইয়াৰ পৰাাত বহুত এ বেপাৰীয়ে তুমি চাগে আমাৰ গছৰ তিয় চাগে খাই চাই বজাৰত মানে বহুত মানে পাইছে
উ উ কব পাৰে
হয় হয়
মোলৈ এক কেজি ম লৈ আনিবাচোন
হয় হয় নিম নিশ্চয় নম একেজিন হ'ব সেইে বেছিকে লৈ যাম বাৰু কেইটামানে
অ ভাল ভাল চাই আনিবা আৰু কি কি কি কি কৰা
আছে তাৰপিছত ৰঙালাও আছে
উম
তাৰপিছত তোমাৰ আছে হেৰি োল জিকা
অ ৰঙালাও এটা লাই আনিবা গোটেইখিনি এটা এটা বস্তু লৈ আনিবা মই বৈ চাৰম দিয়া
অ হ'ব দিয়া ন অলও তোমাৰ এনে আমাৰ ইয়াত এতিয়া ঘৰত তোমাৰ পাইকাৰী আমি হেৰি টকা কেজিকে বেচি আছো চাৰি পাঁচ টকা কেজিকে বেছি আছো
অ', ইমান কম?
অ', মানে পাইকাৰী ন। আমাৰ মানে ডাঙৰ খেতি হয় যে, এখন পাইকেৰীত দিব লাগে।
হম।
বাৰু লৈ যাবা। অ', অ', আমি পাইকাৰী দিওঁ সেয়া, লৈ যায়হি। সেইটো লা
বেপা-বেপাৰী এ, বেপাৰী বিলাকহঁতে, লাভতে লাভ-লাভ লয়।
হয়, হয়। বাৰু মই লৈ যাম। মই-মই পাইকাৰী ৰেটতে, মই তোমাৰ কাৰণে লৈ যাম।
উম, নহ'ব দিয়া।
তোমাৰ, পঞ্চাশ টকাৰ ভিতৰত তোমাৰ মোনা ফোল যাব, আমাৰ ঘৰত যদি আহি বজাৰ কৰা। মানে, তোমাৰ লগৰ লগ লগৰ হিচাপে তোমাক। মই লগৰ হিচাপে তোমাৰ কাৰণে মোবাইল লৈ যাম
যাব লাগিব, নহ'লে
উম, আৰু তোমাৰ আছে। খেতি আছে, তোমাৰ কল আছে ভীমকল, মালভোগ কল, চেনি
হা এ, হেৰি, বান্দৰ-চান্দৰ নাই ন সেইফালে?
নাই, নাই, নাই। বান্দৰ-চান্দৰ নাই। খালি কেৰ, কেৰ-কুটুৱাই অকণমান আৰু মানে, তোমাৰ ডিষ্টাৰ্ব দিয়ে।
কেৰ-কুটুৱা উৎপাতটো। অ', আমাৰ এইফালে চব আছে। কেৰ-কুটুৱা আছে, বান্দৰ আছে
অ', বান্দৰ ওলাই নেকি?
উম, বান্দৰৰ পৰা তুমি একো কৰিব নোৱাৰা।
অ'। বান্দৰ তোমাৰ হেৰি হয়, হয়। বান্দৰ, মানে, হেৰি আৰু যে একো
এ, একোৱেই নহয়। তুমি এ, এতিয়া এই ভাত কেৰেলাবিলাক যে বনৰীয়াকৈ হয় ন। নি, তুমিটো একো কৰিব নালাগে দিয়াচোন। আমাৰ বাৰীত, মানে, ভাত কেৰেলা গছ আছেহে আছে। তাত ইমান জংঘলৰ কাৰণেহে, মানে, জংঘল হৈ আছে যে। জং কাৰণে তোমাৰ মানে হেৰি হৈছ এ আম ৰস বান্দৰ নোসোমায়। কিন্তু এনেই উদঙত অকমান মানে গছৰ ওপৰত যদি উঠা গছডাল উঠি পেলাই যদি ভাতকেৰেলা লগা দেখা পায় সিহঁতে অ', সেয়া আহি পেলাই ছিগি লৈ যায় খাই পেলাই। তাকে মানে জলক খাই সিহঁতে জলকীয়া কুমলীয়াত কুমলীয়াতে যে, জলকীয়াবিলাক মিঠা, মিঠা লাগে যে, কিবা নিচিনা লাগে।
হয়, হয়।
সেয়াও খাই সিহঁতে, ইমান মানে অত্যাচাৰ। ঘৰ চৰ টিং চিং ভাগি ছিগি শেষ কৰি পেলাই। ইমান তুমি যদি খেদা খঙতে কি কয় কে মানে গছ হেয়া টিঙৰ ওপৰত যদি উঠি - উঠি থাকে তুমি যদি খেদা কেটামান গুণ্ডা থাকে ন, এনেকুৱাকে মানে টিং খন বেছি ধমধমনি ধৰিব নহয় কি মানে মানে হয় আৰু এইফালে তামোল গছত যদি উঠি থাকুনতে যদি তুমি যদি খেদা - খেদা, তামোল গছডাল লৰাওতকে এনেকুৱাকে লৰাই থাকে নহয়
হয়।
এবাৰ মই কি কৰিলো, এইফালে মানে কাপোৰ মেলি দিয়া ডাৰ ডাল আছিল দেই
হয়।
সি তামোল গছজোপাতে ধৰি পেলাই সি মানে বহি আছিলে।
হয়।
পিছত ডাৰ ডাল মানে মই হেৰি কৰি দিলোঁ। ডাৰ নহয় মানে তা - তাৰ এডাল আছিলে, তাৰডালত বান্ধি থৈছিলে, কাপোৰ মেলা তাৰ এডাল। কাপোৰ মেলা তাৰডাল মানে মাজৰ ফালে দুলুপি থাকে যে।
হয়।
সি মানে সি মানে সূতাটোক চাদে সূতাটো মানে ফালে বহি আছিলে, মই মানে আছো আঁতৰত দেই বহুত আঁতৰত আছো। কামুৰি দিব নহয়, দৌৰি আহে যাব। তাৰ পিছত সি খুটাটোৰ ওচৰত বহি আছিলে, মই মানে তাৰডাল এইফালে লৈ পেলাই দাঙি দিলো ৰে মাজৰ খিনি টান খাই গ'ল যে
হয়।
মাজৰ খিনিত টান খাই যাওঁতে সি মানে বহি থাকা জেগাত দুখ পায় দেই।
হয়।
দুখ পাই তাৰপিছত একদম সি একে মোক খেদে নহয়। পিছে আকৌ বহে, তাৰ সেইখিনি জেগাতে আকৌ বহে। আকৌ মই ডাং এ টানি দিওঁ। আকৌ সি দুখ পায়, আকৌ মোক খেদে তাৰপাছত একদম এনেকে কৰোঁতে কৰোঁতে তাৰমানে খং উঠি গ'ল। তিনিবাৰ তিনি নম্বৰ বাৰত খং উঠি গ'ল।
হয়-হয়।
তাৰপিছত একদম তাঁৰ ডাল সি এনেকুৱাকে জোকাৰি থৈ মোক গুচি থৈ গুচি গ'লগৈ নহয়।
হয় হয়-হয়-হয়-হয় বান্দৰে তোমাৰ হয় বান্দৰে কামোৰি ম বেয়া হয়।
অঁ বেজি ল'ব লাগে। বান্দৰে কামুৰিলে আকৌ কুকুৰে কামুৰিলে। মেকুৰীয়ে কামুৰিলে এইবিলাক ৰেবিজ জে এটা যে হয় যে। সেইটো হয়, এই পানী লেপ হয়। কিবা পানী চানী খাব নোৱাৰা হৈ যায় যে।
হয়-হয়।
পাগলৰ নিচিনা হৈ যায় সেইটো হৈ যায়।
হয়-হয়।
মাৰ মাক কামুৰিছ মাক কামুৰিছিলে নহয় এবা
বান্দৰে কামুৰিলে বেয়া বাৰু বহুত বেয়া।
অঁ আমাৰ মাক কামুৰিছিলে এবাৰ।
হয়।
মা-মা মানে বিয়া হোৱা নাই তেতিয়া। বিয়া নোহোৱা আগতে কামুৰিছে সেইটো ঘৰ বনাই আছে ঘৰ বনাই থাকোতে উম গম নাপাই, মানে যোনটো ৰুমত মানে বনাই হ'ল তাতে মানে চাউল তাউল থোৱা হৈছে তেতিয়াপৰা মানে বান্দৰ উৎপাতটো হৈছে আৰু।
হয়।
চাউল খাই আছিলে ৰুমত সোমাই পেলে। মা গ'ল গম নাপায়। তাৰপিছত যেতিয়াই মানে সি এ মাক সি চাউল খাই আছিলে মুখত মানে একদম টুটোলা হৈ আছে লে। চাউল খাই থাকোতে সি যে তেতিয়াই মানে মাক দেখিলে, সি ভয় খাই পেলাই সি খেদিলে মাক। তাৰ পিছত আহি পেলাই মাক মানে বুক কতে কামুৰি থৈ গৈছেহি। দাঁত নবহিল তেনেকে চাউল অ', চাউলটো যে, মুখত আছিল যে
হয়।
সেইকাৰণে মানে দা দাঁত নবহিল তেওঁ মানে দুখ পাইছে ন হেৰি কৰি থয় বেজি দি থৈ আহিছ বেজী দি বেজী দি আনিছ
নাই ভালে কৰিছে এইটো বান্দৰে কামোৰা বহুত বেয়া বান্দৰ হওঁক
অ', বেয়া, বেয়া এইবিলাকত বেয়া বস্তু মানুহ এ বান্দৰ, কুকুৰ বুলি নহয়, মানুহৰ কামোৰা মানুহৰ কামোৰিলেও বেয়া‌ চাবাচোন
হয়, হয়। কিছুমান হয়, হয় কিছুমান মানুহ আছে নহয়, দাঁতবোৰ লেতেৰা
এ সেইটো বুলি নহয়, দাঁত চাফা হ'লেও চ চাফা হ'লেও হয়।
অ', হয়, হয় বেয়া আকৌ বহুত বেয়া মানুহবোৰে এইবিলাক মানে এইবিলাক মানুহে গুৰুত্ব নিদিয়ে যে।
অ', কিছুমানে সেই সেনেকে মৰে।
কামোৰিলে আৰু হয়, এনেকে কৈ পেলাই
আকৌ কিছু কিছুমানে কি কয় জানা? মানে কাপ কামুৰিলে নহয়, কামোৰা পিছত মানে হেৰি নকৰে ঘৰত নকৰে বা নিজেও একো মানে হেৰি নকৰে লুকুৱাই থোৱাৰ নিচিনা হয়। তাৰপিছতে মানে হেৰি হৈ সেইটো ৰেবিজটো নিজে, নিজে মানে আৰম্ভ হ'ব লয়। তাৰপিছত মানে বা বান্ধি বান্ধি থবলগীয়া হয়, শিকলি দি বান্ধি, বান্ধি থয়।
হয়, হয়।
মই মানে দেখিছো আৰু আমাৰ মানে এফালে মৰিছে মানুহ এজন। মানুহজনক বান্ধি থৈছিলে
অ মানে তাৰ কথা ব্যৱহাৰ আচৰণ মানে কেনেকুৱা ধৰণৰ হৈ গৈছে?
মানে কুকুৰটোৱে তোমাৰ বনৰীয়া কুকুৰ এটা দেখিলে যেনেকে তোমাক একদম মানে খেদি আহে ন
হয়।
কুকুৰটোৱে কেনেকে থাকে জুপুকা মাৰি কেনে কেনেকে থাকে মানুহতো মানে তেনেকুৱা নিচিনা হৈ যায়।
অ আচ্ছা বহুত ভয়ানক তেনেহলে।
অ কুকুৰটোৱে যে একদম তোমাৰ দাত চাট যে উলিয়াই পেলাই‌ যে কামুৰিব আহে বা নখেদি আচুৰিব আহে সেই নখ কেইটা আছে ভৰি হাত দুখন হাত দুখনত তেনেকে একবাৰে মুখ ডাকচাে নিকটাই কেনেকে আহে
হয় হয়
কুকুৰ চ ময়ময়ে বহুত ভয় লাগে ম মানুহটোো কি কৰিছিলে সেই এ এৰাল দি থৈ দিছিলে এৰাল মানে শিকল দি বান্ধি থৈছিলে হাতত ভৰিতে
হয়
পানীজনিও খাব নোৱাৰে নহয়
হয় হয়
কিবা এটা হেৰি হৈ যায় পানী খালা মানে মান মানুহজন উ উঠি উঠি যায় দাং খাই খাই যায় ভয় উশাহ চোশা নাইকিয়াহে মৰি যায়
বাৰু ঠিক আছে দিয়ক পিছচকে পাতিম